হেল্ল'।
হয়, নমস্কাৰ।
হয়, নমস্কাৰ জনাইছো প্ৰথমে আপোনাক।
হয়।
আপুনি ব্যস্ত আছিলে নেকি?
নাই মই বৰ্তমান সময়ত ব্যস্ত নহয় বাৰু।
হয়, আপোনাৰ পৰা অলপ সময় বিচাৰিছিলো আপুনি দিব পাৰিবনে?
হয়, কওঁকচোন?
হয়, আজি আমি আপোনাৰ- গোলকীয় উষ্ণতা বৃদ্ধিৰ ওপৰত অলপ তথ্য জানিব বিচাৰিছিলো আপুনি অলপ- সময় উলিয়াই মোক তথ্য জ্ঞাত কৰিব পাৰিলে হয় নেকি?
হয়, মই আপুনি সুধিছে যিহেতু মই- কৈ দিছোঁ বাৰু যে গোলকীয় উষ্ণতা বৃদ্ধিৰ বিষয়ে মই যিখিনি জ্ঞাত।
হয়, আপুনি যিখিনি জ্ঞাত মোক অলপমান জনাবচোন।
হয়, গোলকীয় উষ্ণতাৰ- বৃদ্ধি হ'ল আপোনাৰ আহ সমগ্ৰ পৃথিৱীৰে এটা- মানে এটা সমস্যা বুলিয়ে ক'ব লাগিব।
ডাঙৰ সমস্যা?
যত- হয় ডাঙৰ সমস্যা য'ত আমাৰ বায়ুমণ্ডলেই হওঁক- অ- আপোনাৰ সাগৰ সাগৰ মহাসাগৰেৰে হওঁক বা আপোনাৰ ভোক- বিস্তৰণ গড়- মানে গড় উষ্ণতাটো মানে প্ৰায়ে বৃদ্ধি- আহ বৃদ্ধি মানে গুৰুত্বৰ পৰিৱেশৰ সমস্যা বুলি ক'ব লাগিব।
হয়, হয়, গোলকীয় উষ্ণতা বৃদ্ধি সেইটোৱেই এটা ডাঙৰ কাৰণ হয়।
হয়। গোলকীয় উষ্ণতা বৃদ্ধিৰ যদি আমি মুখ্য কাৰণসমূহ কবলৈ যাওঁ-
হয়।
ইয়াৰ ভিতৰত আমি ক'ব লাগিব আপোনাৰ- ছ
হয়।
হয়, জীৱন মৈদানৰ ব্যৱহাৰ-
হয়!
হয়, আপুনি শুনি আছেনে?
হয়, শুনি আছো আপুনি কৈ থাকক মই শুনি আছো দিয়ক।
হঠাৎ ষাত্মক নিৰ্মাণীকৰণ। হয়, উদিক ৰণ আৰু আপোনাৰ-
হয়।
হয়, আৰু আপুনি কি জানে মোক যাবচোন? গোলকীয় উষ্ণতা বৃদ্ধি
হয়, মোৰ সেইটো বিশেষ ভাৱে ইমান জ্ঞাত নহয়, হ'লেও যিখিনি মোৰ- জ্ঞাত মই সেইখিনিয়ে জনাব পাৰিম আপোনাক।
হয়, কওকচোন?
আহ গোলকীয় উষ্ণতা বৃদ্ধি হয়- কাৰণ হৈছে আপোনাৰ গৰমৰ বৃদ্ধি গৰমৰ পৰিমাণটো- বেছি বৃদ্ধি হৈছে। গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত আপোনাৰ গোলকীয় উষ্ণ উষ্ণতাৰ মেইন কাৰণ বুলি ক'ব গ'লে আপো
হেল্ল'! হেল্ল'!